কি কৈছে!
এ আছুন বাইদেউ। কি কৰিম কাম। নাম শেষেই নহয় ঘৰত থাকে।
কাম শেষ নহয়।
বেছিয়ে হয় ঘৰত। থাকা দিয়া।
বহুত কাম হয় মানুহৰ। বতৰটো ভালে আছে আজি।
অ ভাল ভাল।
আপোনাৰ গা চা ভালে আছে?
আছে। ভালে আছে।
ভাল কাম এটা পালে ভাবি আছো ভাল কাম এটা পালে ভাল এটা আপোনাকো কম হা।
ঠিক আছে কাব মোৰো সেইটোৱেই।
এতিয়াতোও ভালে কাম তথাপিও মানে।
হয় হয় ইয়াতকৈ অলপ ভাল হলে ভাল মোকো জনাব আপুনি।
অ সেইটো জনাম টো সেইটো কাৰণে মই। আহকচোন বোলো কৈ দিও চোন বাইদেউকো কথাটো।
হয় বাকী ঘৰত ভালে আছে দাদা ভালে আছে।
অ তাৰপিছত। সেইদিনা আপুনি হেৰিত ন এইটো কি তাত কৈছিলে নহয় ন বস্তু চস্তু দিছেগে নহয় ন উম।
অ দিছে অ জিঅ' মাৰ্ত হা। কি ক'লে অ পেহী নহয় মই। মোৰ হেৰি আপোনাৰ ননন্দ হয়।
অ নন।
উম ননন্দ। হয় মানে মোৰ লৰাৰ পেহী হয় অ গৈছিলো এইটো আপোনাৰ বহুত বাৰ গৈছিলোঁ
অ অ হাজবেণ্ডো গৈছিলে নহয়
অ মই আৰু হাজবেণ্ডে গলো
উম উম
দুদিনৰ মূৰত গলো ভালে লাগিলে। হয়।
উম।
ভালে লাগিলে। এনে যোৱা নহয় মানে। কেতিয়াবা মন হৈ যায় যাবলৈ। বুজি পোৱা নগ'ল
সেইটোৱে থাকি যায় নহয় ন
হয় ভালো লাগিলে গৈ পেলাই ইমান ধুনীয়া হৈছে বাইদেউ ফুৰি আহিছো আজিকালি মানে আপোনাৰ ৰাস্ত বিলাক ইমান ধুনীয়া কৰিছে মানে যোৱা যেনে নালাগে।
সেইটোৱেতো ৰাস্তা তো নে ভাল, উম
ন ভৰ দি বলেগ বনাইছে নতুন নতুন ইমান ভাল লাগে গৈ পেলাই যোৱাজনে নালাগে মানে ইমানে ভাল লাগে।
অ, সেইটোয়ে এই এই নতুন হেৰি বিছ
হয় হয় অ সিফালেদি গ'লো আমি সিফালেদি আমাৰ মানে ওচৰ হয় অলপ। নিজাৰে দিয়ে গলো চৰ্টকাট হয় এই বহুত বহুত। বেছি ভাল লাগে আৰু তাতে আমি ৰাতিপুৱা মৰ্ণিং টাইমত গ'লো বাইদেউ আৰু বেছি আজি মানে ভাল লাগিছে আৰু ঠাণ্ডা বত আছিলে অলপ বৰষুণ পৰি আছিলে, বহুত বেছি ভাল লাগিলে
উম সেই তেনেকেই, কৰক কৰক মানে আৰু আজিকালি আপুনি এতিয়া পেহী ঘৰত গৈছো কৈছে মাহী ঘৰত গৈছো বুলি কৈছে মোৰ মানে আচৰিত লাগিছে আজি আজিকালি পাহৰিয়ে থাকিলোঁ আমি পেহী সিহঁত
হয় হয় মোৰ সেইটো যাওঁ মানে। টাইম নিমিলে ল'ৰা- ছোৱালীৰ স্কুল সেইবিলাক হাজবেণ্ড, কাম এজনৰ মিলে, এজনৰ নিমিলে সেনেকে মাজতে টাইম মিলালে আৰু ইমান
উম আৰু এনেকুৱা লাগে আজিকালি কিজানি গ'লে বেয়াই
বেয়া পাব নেকি সেইটোৱেই কিন্তু নাপায় মোৰ মাহী মাতিয়ে আছে সৰু মাহি কিন্তু যাবৰ কাৰণে মোৰে টাইম নাই,
উম, নহয় নহয় মানে মানুহৰ ঘৰত আজিকালি পথম যাবলৈও তেনেকুৱা নিচিনাই আ স বহুত মানে মানুহৰ হেৰি হৈ গ'ল ন।
সেইটোৱেই,
নাই আৰু
নাই নাই আগৰ
উম।
এতিয়া মানে আজিকালি মোবাইলৰ পৰা আৰু মোবাইলতে- কথা পাতি খবৰ লৈ থাকিব। হয় ভিডিঅ' কলিং কৰি কথা পা পাতিব
এতিয়া ওচৰৰ মানুহ আগত এতিয়া এনি টাইম যাব নোৱাৰে জানে কথাটো
হয়
উম, এনিটাইম বুললে পতকে যাওঁচোন মানে হেৰি নোকোৱাকে যাবলৈ আপোনাৰ নি
নিজৰে বেয়া লাগিছে।
কিজানে আৰামেই কৰিছে নিচিনা- নেকি কৈছিল তেনেকৈ লাগে আকৌ
কিছুমান আৰু আছে আপুনি গৈ পেলাই ইমান বেল বজাই থাকিব মানে দৰ্জা খুলি দিব সিহঁতৰ সময় নাই
উম
সেইটো আৰু বেছি বেয়া লাগে
বহুত লাজ লাগে ন
হেইজে নযাই সেইকাৰণে মোৰ যা উ ঘৰতে
উম ঘৰত থাকিলে শান্তি আছে ভালকে অলপ
ঘৰত থাকি আপুনি কিবা হাতে বনোৱা বস্তু কাম কৰক সেইবিলাক কৰিলে আপোনাৰ লাভ আছে তাত মানুহ ঘৰত গলে দুটা কথা ওলাব হয়নে নহয়
সেইটোৱেতো একো লাভ নাই লোকৰ কথা পাতি চাহ খাবলৈ যোৱা নিচিনাই অঁ সেইটো তাৰপিছতে গা পা ধুলে নে নাই? গা পা ধুলে নাই উম